হেল্ল' অহ।
অঁ, কি কৰিছা?
এয়া।
ভাত খালান নাই?
খালো খালো।
কিহেৰে?
ভাত দালি।
অঃ ঘৰত ভালনে?
ভাত
অহ
আৰু, ভাল?
অ ছোৱালি?
ছোৱালী স্কুল গ'ল। দিলোঁ হেল্ল' হেল্ল'। এই গেছ গাৰি গ'ল নেকি? গেছৰ গাৰি গ'ল নেকি সিফালে? হেল্ল'।
বোলে গেছৰ গাড়ী নাই অহা নিচাৰে নাই অহা
অহ শুনি আছো
অ
হেল্ল'
আবেলি বেলালেহে আহিব গেছৰ গাড়ী
অহ অহ
উম গেছৰ দাম যিহে বাঢ়িছে উম
আৰু এই আপোনালোকৰ আ ভাল আপোনালোকৰ ঘৰৰ ওচৰত বিয়েন বৰুৱাক চিনি পায় নেকি
নেপাওঁ নহয়
হেল্ল'
নেপাওঁ নহয়
কাৰেণ্টৰ কাম কৰে যে বিয়েনদ চিনি পায়
নাপাওঁ নাপাওঁ
বিয়েন বৰুৱাক চিনি পায়নে
নেপাওঁ নেপাওঁ চিনি
বি বিয়েন দাক চিনি নাপায়
নেপাও নেপাওঁ কতনো ঘৰ আপোনালোক
অ বিয়েন বৰুৱাক লগ পাব লাগিছিলে মই বোলো চিনি পাই বা
অ চিনি নাপাওঁ
অহ ঘৰতো কোনফালে নো বিয়েন বৰুৱা
মই চিনি নাপাওৱে নহয় মই চিনি নাপাওঁৱে নহয়
অ চিনি পোৱা মানুহ এটা লাগিছিল
অ ম চিন নাপাও আপুনি কাৰোবাক সুধিব লাগিব
উ ভাত বনালে
বনালো বনালো
আহ
কিয় খালে বোলো
ভাত দিম আলু মাংস চব
মিক্স
মিক্স
অ খিচিৰি
খিচি দা
অ-
অ- আমাৰ চলে।
উম আমাৰ আলুগুটি পিটিকাহে চলে।
অ-
উম
এতিয়া বিল ব চিনি নাপায়।
নেপাওঁ।
উ এ-বিৰেনদা ৰ। ছোৱালী এ--চাৰে বাৰটা।
অ- গাড়ীত আহে। গাড়ীত-
গাড়ীত-গাড়ীত।
অনা- নিয়া কৰিব নালাগে।
নালাগে-নালাগে।
এতিয়া- ঘৰত। তনে
ঘৰতে এতিয়া।
অ- কি কৰি আছে এতিয়া?
এনেই-
হয় নি? কিবা কাম- চাকৰী-
আৰু?
আও কি কম এতিয়া চিনেমা চাবলে?
অহ অ যাব লাগিব চিনেমা চাবলৈ।
অ- চিনেমা চাবলে যোৱাই নাই?
নাইযোৱা-
বন্ধই হ'ব এতিয়া চিনেমা। মানুহজনীক লৈ যাব পাৰে চিনেমা- চাবলে।
অ- যাব লাগিব আৰু।
আমি গ'লো চাবলে
অ
ভাল লাগিলে চাই
আহ
এইফালে নাহে নেকি? কি
নাযাওঁ নাযাওঁ
অ ডক দৰকা নাই আহিবলগীয়া অ বতৰ ভালনে
বৰষুণ দি আছে
অ আমাৰ ভা লে ৰ'দ ওলাইছিলে এতিয়া আকৌ বতৰটো বেয়া হৈ আহিছে
বৰষুণ দি আছে উ
উ হেৰী মাহঁত ঠিক
দবাপিতা
মাহঁত ঠিকে আছে নে অঁ আপ মানুহজনীয়ে কি কৰি আছে
কি কৰি আছে
অ খবৰ খাতি ল'ব লাগে আক
কিবা এটা কৰি আছে।
অঁ ৰাতিপুৱা সময়কণ কামত বিজি আৰু।
অঁ।
উম।
আপোনালোকৰ ঘৰত ইমান হুলস্থুল হৈ আছে নে?
উম।
ঢেৰ মানুহ নেকি?
ঢেৰ মানুহ।
অঁ যুটীয়া পৰিয়াল?
অঁ।
অঁ।
অঁ।
আৰু কওকচোন আপোনাৰ বাকী খবৰ?
নাই আৰু কবলে।
কেলে? শুনচোন এাদটা কৰিব আকৌ মাজে-মাজে। অ', মাজে-মাজে ফোন চোন এটা কৰি থাকিব আৰু খবৰ খাতি এটা লব। মই ফোন কৰিলে নেপাৱে। উম আপুনিয়ে ফোন এটা কৰিব, আপুনি কোন সময়ত আজৰি থাকে নিজে ফোন এটা কৰিব। অ'। বা-বাকী এতিয়া ঘৰত তে আৰু ন?
আৰু মাত নাই যোৱা, মাটি ৰুলে?
নাৰোৱাা। কঠীয়াা পাৰিছো হে কেইদিনমান দেৰি আছে মাটি ৰুবলৈ, ৰুব লাগিব, কেইদিনমান দেৰি আছে। এ' আহাৰ লাষ্টলে ৰুব লাগিব আৰ তাৰ আগত নোৰো এতিয়া, হাত লাগিব যে।
কি খাপ?
তে আমাৰ ইফালে হাতৰ চোৱা মানে যে।
অ'।
সেইটো কাৰণে।
এতিয়া মাটি নুৰৱে আৰু, হাল বালে নাই?
হাল এবাৰ এচাহ বাই থৈছে।
অ, '
আজিকালি ট্ৰেক্টৰ হে আও। আপোনালোকৰ ঘৰতে কৰে নে?
ঘৰতে।
অ, ' ৰোৱণী লগাই চাগে,
অ', আমাৰ নলগা আও ঘৰতে কওঁ।
আৰু ক-কঠীয়া পাৰিলে।
কঠীয়া পাৰিলে অঔ।
অ কি কঠিয়া?
বাসমতী। আমাৰ সেই মানুহজনে পাৰিব নাজানে, লোকে পাৰি দিছে। আমাৰ মানুহজনে পাৰিব নাজানে লোকে পাৰি দিছে।
হেল্ল'! অ' শুনিছে?
অ' এই আমাৰ মানুহজনে বোলো, হেৰি পাৰিব নাজানে কঠীয়া, বেলেগে পাৰি দিছে। অ! আপুনি নিজে পাৰিলে নে?
শুনা নাই ভালকে।
এতিয়া শুনিছেনে?
হেল্ল'!
বাহিৰলৈ ওলাই আহক।
অ! শুনা নাই একো।
অ'এতিয়া শুনিছেনে?
হেল্ল'!
এ বাই
অ' এতিয়া শুনিছোঁ।
অ! অ! আপুনি বোলো কঠীয়া নিজে পাৰিলে নে? বতৰটো বেয়া, সেইটো কাৰণে কথাবোৰ শুনা নাই।
হেল্ল'!
মই শুনি আছো। টো
হেল্ল'!
এ! মই শুনি আছো বোলো। বাহিৰলৈ ওলাই আহক, বাহিৰলৈ।
নি অ' আমাৰ ইয়াত বৰষুণ দি আছে পুৰা। দবা পিতা বৰষুণ।
সেইটোকাৰণে সেই
অ' আমাৰ ইয়াত দব্বাবপিটা বৰষুণ দি আছে।
অ!
অ! আমাৰ দম দমৰা দমৰা গৰু এহাল আছিল। আৰু বলদ গৰু এহাল আছে, দুইহাল মই বওঁ।
আহ
এ আমাৰ ঘৰত আমাৰ ঘৰত গৰু ঢেৰ জাৰ্চি গৰু দুজনী গাখীৰ খীৰাব লাগে নিজে তাৰ পৰাা আকৌ বলৰ এশাল আছে দমহাল আছে চ হাল হাব লাগে নিজেই
অ ভালেই প্ৰায় আমাৰ বাৰু নাই জাৰ্চিও নাই বলধ গও নাই
আমাৰ জাৰ্চী এজনী আৰু বলৰগও অ দাৰী গৰ দুজনী এজনী গামিনী এজনী পোৱালী জগিলে পাইম পাইম
অ তাক তেতিয়া খবৰ কৰিব লাগিব অ তাৰপৰা হেৰি এই ঠিকা নে গাখীৰ গাখীৰ ঠিকাই
অ ঠিকা এই নাইন পবা মানুহ এ নি
অ অঔ আমাৰ এইখিনিত গাখীৰ পাবলে নাই পাই
হা
আমাৰ এফালে গাখীৰ পাব
অমাৰ ই আছে ঢেৰ কাষে এভেইলেবল
অ তেতিয়াাৰে খ ফালেহে খবৰ কৰিব লাগিব আৰু এতিয়া গাখীৰ দি
অ আমাৰ ইয়াত এভেইলেবল গাখীৰ
প্ৰত্যয়েকৰ ঘৰতে আছোগে নেকি
চব বয় ঘতে আছে
অ ভাল ভাল খালি জাৰ্চি গাই পুহিবলৈ অকমান দিগদাৰ আ নে ভেক খুৱাব লাগে নহয় আহ কিনেনে
হ
কিনি খুৱাই
হেল্ল'
ঘা কিনে নে
অ নিজে কটো
অ দানাও খুৱাই
আহ কি
তাৰপিছত তেতিয়া হেৰি বাকী চবেই ভাল আ
ভাল ভাল
অ এইফালে কবালৈ গলে সোমাও আ
অ সোমাম
অ অ মই আপোনালোকৰ সেইফালে যোৱাই নাই। ব বহুত দিন হ'ল।
আহিব
লগৰ এজনী ঘৰলে যাও।
অ
এতিয়া বহুত দিন যোৱাই নাই।
সোমাব
এ সেই স্কুটিখন বেয়া হৈ আছে।
অ
সেইটো কাৰণে যাম।
অ
ভাল কৰিবলৈ দি থোৱা আছে ভাল হোৱাই নাই।
অ বাৰু তেতিয়া
হ'ব তেতিয়াহ'লে দিয়ক।
হ'ব দিয়ক অ